অ', শুনিছো কি কৰি আছা?
এ, আম দুটা আছিলে তাকে কাটি খাবলৈ লৈ আছোঁ।
অ', আম এদাই হোৱাগে নাই?
আম আজিৰ পা এদাই আৰু নাই, গোটেইসোপা পাৰি পেলালে।
অ'।
তুমি কি কৰিছাঁ।
মই এইয়া এই ছাগলী আছিলে, এৰাল দি পেলাই আহি তাত তাঁতখন বৈ আছোঁ। খোৱা বোৱা কৰিলা?
খোৱা-বাই ৰাতিপুৱাই খাওঁ, দুপৰীয়া নাখাওঁৱেই নহয়।
অ', অ' আমি দুপৰীয়া নাখাও বাৰু, আমিও ৰাতিপুৱাই খাওঁ।
অ', কিহে খালা?
দালি, আজি সুদা, মাছ-চাচ একো নাই অ' আজি। উলাবা বৰষুণ দিছে নহয়।
হয়
অ', বাকী ঠিকে থাকে আছাঁ? ব বৰষুণ দি আছে, অ'।
অ'। আমাৰ এৰিলে বাৰু বতৰটো বৰ গৰম উঠি আছে, আকৌ ঢালিব নেকি?
অ', আমাৰ ফালে দি আছে।
অ'। আমাৰ এৰিলে বাৰু, হোলেও গৰম এচাতি উঠি আছে আকৌ বৰ দিব হ'ব পায়।
অ'।
তাকেহে খা-খবৰও লোৱা নাই। এ, আমাৰ দাদা নাই নহয় ইয়াত, হেৰি দূৰণিতহে থাকে। এতিয়া আজি ইটানগৰ আহিব আও, কি হয়।
অ'। বাৰীত শাক-পাচলি খেতি কৰিছে নে?
বাৰীত শাক-পাচলি তেনেকে নাই বাৰু কৰিম আওঁ। উম, অলপ অলপ আছে আও জি জিকা, কি জিকা উঠিছে আৰু ভাতকেৰেলা দুই এটা হয়, দাংবদী এদাই হ'ল আওঁ। বাকী সেয়া পাচলি, তিহু কেইটামান হৈ আছে আও।
অ'।
অ'। আপোনাৰ এই, অ' অ', সোমাম বাৰু কোৱাচোন।
এ, হেৰি এ, পিঠা-চিঠা বনাই মেলি দিব লাগে মানে তোমাৰ, পিঠা কৌ, মানে পিঠা বস্তু জাতীয় আৰু পিঠা জা-জলপান তুমি যিমান দিব পাৰা আৰু। তুমি ইনে দিব নালাগে যেনিবা, তুমি হেৰি বনাই মেলি পেকেটিং কৰিব যদি দিলে, এক কেজি দুই কেজিৰ পৰা তুমি তাৰ ওপৰত তুমি ক'লা মোক ইমান টকা লাগিব তেতিয়াহে মই দিম তেতিয়া তেনেকে কৰি দিব পাৰে মানে।
পিঠা পেকেটকে
অ পেকটকে মই মানে সেই আগতে ৰেজিষ্ট্ৰচন কৰি লৈছিলো মানে।
অ।
ছেচন কৰি পেলাই মই তেনেকে চলাই আছো মানে এতিয়া আমাৰ এতিয়া পিঠা দু শ তিনিশমান লাগে তুমি যদি তেনেকৈ মোক বনাই মেলি দিব পাৰা মই বিক্ৰী কৰি দিলোহেঁতেন।
তাকেহে সুবিধা পালে কৰিম কিয়বানো নকৰিম মুঠতে লাগে আৰু ব্য ৱসায় এনে থকাতকৈ।
অ পিঠা তুমি তিলৰ লাৰু উম ঘিলা পি পিঠা আকৌ বগা পিঠা নাৰিকলৰ লাৰু
উম তাকেহে এ আচাৰ বনোৱাৰ কথা সেয়া সেই এন জি অ' এটাৰ লগত হেৰি কৰি পেলাই সেয়া অথনি সেয়া বেলেগ এজনীয়ে কৈছে বাৰু সেইখিনি কৰিম বুলি ভাবিছো তাৰপিছতে কি বেলেগ চিলাই মেচিনৰ হেৰি এটাও এন জি অ' এটাৰ পৰাও কানেকচন পাইছো সেইটো মইও কৰিম বুলি ভাবিছো।
অ নহয় তুমি এইটো এইটো যদি কৰা তুমি মানে লাভ হ'বা বেছিকে তুমি এটা পিঠাত তোমাৰ দহ টকাকে। এটা পিঠাত যদি তুমি দহ টকা তুমি এতিয়া দহটা পিঠাত এশ টকা পালা নাই। এই নাৰিকলৰ লাডুটো সেই তেনেকে তুমি ছটা দিলে ছটাত এশ টকা। এ তেনে কে মানে এন জি অ' বিলাকত ইমান কিছুমানৰ আকৌ লাভ চাভ নহয়। এইটো কিন্তু তুমি বহুত লাভ হবা মানে তুমি সৰু সৰু পেকেটিং কৰিও দিব পাৰা। ডাঙৰকেও দিব পাৰা সেইটো তোমাৰ লগত কথা মানে তুমি যিমান দিব পাৰা মানে।
অ অসুবিধা পালা চব কৰিম তুমি হেৰি কৰিবাচোন খবৰটো ল'বা কি কি দিব লাগে সেইখিনি ক'বা।
অ নহয় মই খবৰটো দি দিম বাৰু তেতিয়া, মই বোলো লয় নে কয় নে নকৰে বোলো মানুহ বিলাকে নক ৰে যে কিছুমানে।
কৰিব কৰিব আমাৰ এই গোট আছে নহয় গোটৰ চিষ্টেমত তেনেকে যাব। এন জি অ' হেৰিহে একো নহয় আমি কৰিম বাৰু গোটটোত জনাম মই মিটিং কৰি।
অ অ। তুমি হেৰি কোম ল চাউলো দিব পাৰিবা নহয় কোমল চাউল মুড়ি চুৰি পৰা ধৰি য'ত যিমান দিব নহয় হাত হেৰি কয় মানে তুমি দিব পাৰা আৰু এইটো তোমাৰ লগত কথা মানে।
চব সুবিধা আছে ন?
অ চব সুবিধা আছে কিন্তু, এ তোমালোকে যদি বজাৰত যদি মাৰ্কেট লাইনত যাব পাৰা তেতিয়া তোমালোকৰ বেছি সুবিধা হ'ব।
অ।
মানে তোমাৰ এতিয়া জেগাই, জেগাই সৰু সুৰা মেলা হৈ থাকেতো। সেই মেলা বিলাকত যদি তুমি যোৱা, তুমি তেতিয়া মে লা বিলাকত গ'লে তুমি মেলা বিলাকলৈ বস্তু খিনি বনাই মি লৈ গ'লা সেইখিনি বিক্ৰীও কৰিলা। আৰু লগতে হেৰি আকৌ উম এতিয়া মেলাখনত যেনিবা চাৰিদিন থাকিব লগীয়া হ'ল। তুমি চাৰিদিন থাকিলে যেনিবা, চাৰিদিন থাকিলে তুমি তাত চাৰি হোজাৰ টকা দিয়ে সিহঁতি। আৰু তাত পানী
এনেকে সুবিধা পায় এই আমাৰো আৰু তাতে বহুত সুবিধা হয় আমাৰ হেৰি যে শংকৰ সংঘৰ প্ৰাদেশিক হয় নহয়, প্ৰাদেশিকৰ তেনেকে, উম, বেপাৰ হয়, আমাৰ চাৰিআলিত। পাঁচদিন, অহা-যোৱাই আমাৰ, তিন, চাৰি, পাঁচ দিনমান হয়। তাতে মিটিং হয় আমাৰ, তিন চাৰি, দিন মান, তেনেকেই মানে তোমাৰ হেৰি, বিক্ৰী কৰোঁ বুলি ক'লে, কৰিবলৈ পাৰি বাৰু।
অ'। নহয়, এইটো কিন্তু তুমি এতিয়া তোমাৰ বা হেৰি, ওপৰৰ মানুহে তোমাক লগত লৈ যাব মানে, তুমি এতিয়া অকলে যাবলৈ তুমি দৰকাৰ নাই মানে। তুমি এতিয়া এইটো, এইটো এইখন মেলাত তুমি গ'লা নহয়, নেক্সট মেলাত য'ত হ'ব মানে, সেই তাত মানে তোমাক খবৰ কৰিব, ফোন নাম্বাৰ ল'ব যেনিবা। ফোনৰ নাম্বাৰ লৈ পিনে, খবৰ কৰিব। আপুনি আহিব পাৰিব নে নোৱাৰে মানে, সুধিব আৰু। তাৰপৰা ক'ব অ', আমি যাব পাৰিম বা নোৱাৰোঁ, তেনেকে মানে তুমি সেইখন মেলাত আছা নহয়, সেইখন মেলা পৰা তুমি যেনে ওপৰলাই সুধি বলৈ, আহিব আপুনি ইয়াত বেপাৰ-বাণিজ্য ভাল হৈছে নে হোৱা নাই, হেৰি পাইছে নে পোৱা নাই। তেনেকে মানে সুধিবলৈ আহিব, আপুনি যদি কয়, অ', মই ভালেই হৈছে।
মই হেৰি কৰিব পাৰিম, যাব পাৰিম, বা কিবা এটা বা একো অসুবিধা নাই, আমাৰ মানুহখিনি আমি আকৌ যাব পাৰিম, তেনেকে যদি তুমি কৈ দিয়া মানে, সেইখিনি তোমাৰ এন্ট্ৰি কৰি লৈ গ'ল আৰু তুমি সেই কৰাৰ লগে, লগে, তুমি তাত মানে আগতীয়াকে পইচাটো পাই যায় মানে কিছুমানে। আগতীয়াকে পইচাবোৰ দি দিয়ে, মই এতিয়া সেই মাজতে, তোমাৰ জানুৱাৰীত গৈছিলোঁ।
অ'।
জানুৱাৰীত যাওঁতেনে, মই তোমাৰ চাৰে চাৰি হাজাৰ টকা পাইছোঁ নহয়, পাঁচ দিনত।
অ'।
লগতে আৰু এজনী আছিলে বাৰু, মই অকলে নহয় বাৰু। মোৰ তাত আকৌ চাউল আছিলে, চাউল, জহা চাউল, বৰা, চকোৱা।
এ মইয়ো তেনেকেই পাৰিম নহয়, আমাৰ সেই খে খেতিও সেই ডবলকে কৰোঁ, আমি কৰোঁ বুলি ক'লে তেনেকে পাৰি।
অ', অ', তোমালোকৰ যেতিয়া খেতি পথাৰ আছে, তোমাৰ টেনচনেই নাই। তুমি এতিয়া জহা চাউল এক কেজি কিনিবলৈ গ'লে এশ টকা, তোমাকতো ইয়াতটো এশ টকা নিদিয়ে।
ইয়াত এতিয়া কোমল চাউলৰ বেপাৰ কৰে, মইয়ো কৰি থাকোঁ বাৰু, খুচুং-খাসাংকে তেনেকে অঞ্জিও আনদাৰত নহয়। কিন্তু সেইখিনি কৰিলে, হেৰি মই ইয়াত, আশী টকাকে বেছোঁ যেনিবা। ব্যৱসায় মই মাজুলীলৈয়ো তেনেকে দিছোঁ, এই অলপ দুৰণি মাজুলী দুটা সন্থাই, তেনেকে হেৰিয়ৰ বেপাৰ সত্ৰৰ হেৰি বিলাকে পাই তেনেকে মানে। বহুত মানে মনোহজনেনো কিমান ইনকাম কৰিব। কষ্টও হয়, সমানে কিবা এটা কৰিব পাৰিলে লাভ হয় আৰু।
খুলি লোৱা মানে এই টো যদি এচিচটেন্টতো কৰি লোৱা, তোমাৰ বেছি সুবিধা হৈ যাব, সেইটো কিবা এটা বো খাদ্যৰ লগত জড়িত এচিষ্ট চন বুলি আছে।
অ'।
এইবিলাক এই এইাৰ উদ্যমিতা কিবা-কিবি নহয়, এ ফুড, ফুডৰ, ফুডৰ বুলি আহিব যেনিবা সেই ৰেইছট্ৰেচনটো, তুমি যদি কৰি দিয়া নহয় তোমাৰ বহুত খিনি সুবিধা হ'ব আকৌ।
অ' অ' তুমি হেৰি কৰিবাচোন সেইখিনি যদি তুমি ক'বা ৰেষ্ট্ৰ্যনৰ হেৰি পা। পোৱা, এপছ চেপ কিবা তুমি সেই খবৰটো দিবাচোন।
অ' তুমি যদি সেইখিনি কৰি লোৱা যেনিবা তোমাৰ টেনচন নহব আৰু মানে তুমি। যতে হ'লেও গ'লেও তোমাৰ নামটো এটা থাকিব নহয় মোৰ আমোক মোৰ নামটো আমুক কত নাম্বাৰটো আমুক বুলি। লে তুমি তাত আৰামত মানে ধুনীয়াকে সোমাব পাৰিবা একো চিন্তা চৰ্চা নোহোৱাকে।
অ' তাকেহে মই পালে চপ কৰিম।
ফুৰিলৈ দৰকাৰ নাই আৰু ৰুম চুম বিচাৰি ফুৰিবলৈ দকাৰ নাই তাতে যেনিবা তোৰ ৰুম চম চব ওলাই যাব এ টো জেড।
অঁ অঁ সুবিধাটো পালেই হ'ল মুঠতে।
অ এ এতিয়া আকৌ কিমান তাৰিখে হ'ব বুলি কৈছ তুমি সেইখনত গুচি যাবা তেতিয়া মই এণ্ট্ৰি কৰি দিম।
অ' অ' অ'। আমাৰ এই চিৰা ফেক্টী এটাও আছে তেনেকে চিৰা তেনেকে হেৰি কৰ কালেকচন কৰো। তাৰপিছতে হেৰি কোমল চাউল তেনেকে ব্যৱসায় কৰো। এ চব আৰু খুচুং খাজাং কে গোটেই খিনি কৰোৱাধাই যি পাওঁ আৰু।
তথাপে বহি থাকিবলৈ সময় নাই আৰু ব্যৱসায়টো থাকেই আৰু।
অ' তুমি তেতিয়া এতিয়া হেৰিয়ত হ'ব তোমাৰ এই তোমাৰ আগষ্ট লাষ্টলে হ'ব তেতিয়া তুমি গুচি যাবা মই তোমাৰ নামটো পুৰাই দিম তাত। তেতিয়া।
অ অ তুমি খবৰ দিবা মই হেৰি
তুমি কিবা এটা পোৱা কাৰণ সেইবোৰ এতিয়া মই মাজতে শুনিছিলো মানে কোনোবা এজনীয়ে কৈছিল তুমি এইবোৰ কাম কৰি থাকা বুলি। অললে এতিয়া কৰি আছা তুমিতো একো এতিয়া লাভ হোৱা নাই এইটো হলে যেনিবা তোমাৰ লাভ হব আৰু। কিবা এটা তুমিও পোৱাচোন, হয় নে নহয় এনে থকাত থাকি।
অ' অ'।
হয় মোৰ এইপিনে খবৰ পোৱাই নাই আৰু তাতে হেৰি হৈছে বহুত দিন তোম। কানেকশ্বনও নাই খবৰো নোপোৱা সেইকাৰণে বিশেষ মই। একো গম গতি পোৱা নাই, টাপা খোৱা বোৱা
অ মানে তুমি তুমি এতিয়া ইমান কষ্ট কৰি থাকা যদি সেইবোৰ যদি একো এটা সুবিধা নোপোৱা হয় নহয়। সেইটো কাৰণে মই সেই কথাটো কলো তুমি নিদে হেৰি কৰিলে। পাকেটিং চিষ্টেম কৰিবা তুমি কৰিলে। সৰু পাকেট ডাঙৰ পাকেত তেনেকুৱা পাকেতৰ নিচিনা কৰিলে মানে তোমাৰ সুবিধা বেছি হব আৰু কষ্ট নহয় তুমি অকলে হ'লেও। তুমি পেকিং কৰিব পাৰিবা।
তাকেহে।
আৰু অকলে হ'লে বেছি ভাল লগৰ হ'লে তোমাৰ অ।
সুবিধাটো য'তেই পাও মুঠতে ত'তেই সোমাই ব ব্যৱসায়।
মোৰ মুঠতে সুবিধাটো নেৰিবা গম পাইছা। মানে মধে তুমি কিবা এটা তোমাৰ মানে তোমাৰ কিবা এটা হেৰি হওঁক আৰু।
অ সেইটোৱে ময় বিখাওঁ নহবা ঘৰত ইনেই থকাতকে ল'ৰা ছোৱালীও ডাঙৰ হ'ল তেওঁ লৰা ই।
এ তোমাৰ তে ইমানো ৰাগ জঞ্জাল নাইয়ে। মোৰ ল'ৰা ছোৱালী বোলে সৰু তেতিয়াও এটা কথা, টো ল'ৰা ছোৱালীও ডাঙৰ হ'ল।
অ।
চবে বুজি
সেইকাৰণে বোলো হেই মানুহ বিলাকৰ তোমাৰ মুখ তোমাৰ তুমি কাম বন তেনেকে হেৰি হেৰি কৰি থকা বুলি শুনি পেলাইহে বোলো মইনো খবৰ এটা দিওঁ দিওঁচোন এইবিলাকত সোমাই ললে তোমাৰ লাভ এটা হওঁকচোন, হয় নে নহয়?
অ ভাল কৰিলা বা নহবা মইতো একোৱেই নাজানো। মই এনেই এই ভিঅ' গোত বুলি আৰু এবাৰ এন জি অ' তোলে এণ্ট্ৰি হোৱাই নাই, তেতিয়া য'ত এণ্ট্ৰি হ'ম যেতিয়া তুমি খবৰ দিবা তেতিয়া চাগে চব কানেক্সন পাম আৰু।
অ' পাবা পাবা, তুমি তুমি বেলেগে একো খবৰ নাপালেও মোক ফোন কৰিলে হ'ল। মই তোমাক কানেকশ্যনবোৰ মই তোমাক চব দি দিম।
অ হ'ব তেতিয়া দেই, তোমাৰ এনে বাকী ভালেই নহয়? ছোৱালী
বাকী বাক, বাকী ভালেই ভালে ভালেই।
ছোৱালীজানী ঠিকে আছে নহয়?
চব ঠিকে ঠাকে আছে বৰ্তমান, পিছত কি হয় নাজানো।
অ' মালিকৰ ফোন-চোন আহিছে নহয়?
হা? হা?
অ মালিকে ফোন কৰি আছে নহয়?
অ মালিকে ফোন কৰি আছে অ'। মালিক ইয়াত নায়ে নহয়, মালিক হেৰিয়াতে অৰুণাচল ফালেহে আছে।
অ অ।
ঠিকে আছে বাৰু বৰ্তমান বা সেই ফোন আজি ৰাতিপুৱাই ফোন কৰা, এই ব চব টাইমত নেটৱৰ্ক নাপাই যে।
অ'।
উম তাকে তোমাক কথাটো ক'লো তুমি সেই কথাটো ভাবি পেলাই মোক ফোন কৰিবা, এতিয়া হ'ব দিয়া ময়ো কাম বন কৰোঁ সন্ধিয়া হ'ল যে।
অ-অ-অ তাকেহে খবৰটো দিয়াৰ কাৰণে ভাল লাগিলা আৰু। দেই হ'ব দিয়া তেতিয়া হ'লে অ' অ'।